হেল্ল, 'অ'
অ'
অঁ ভুবনি কোৱা,
কি কৰি আছা ভাত খালা।
ভাত খোৱা নাই ৰবা, এই মাত্ৰ হ'ল মোৰ ভাত বনোৱা,।
অ' অ' মইও বনালো, কিন্তু খোৱা নাই আৰু।
অ' কি বনালা আজি।
আজি চব দেৰি দেৰিকে বনাই আজি মই কণী বনাইছোঁ।
অ', মই মাংস বনালো।
বা আৰু আমাৰ জ্ঞানে কিৈছিল জানো অলপ আগতে, শুই উঠি অ', মা বলাম আমিহঁতৰ ঘৰত যাওঁ । এই, নালাগে আজি নাযাওঁ দিয়া আজি নালাগে, সি তাৰমানে দেৰিকে শুই উঠিছে, ৰাতিপুৱা মই ৰাতিপুৱ ক'লো ন এবাৰ সি যে, খেলি ধূলি আহি পাই কি খেলি পেলাই আকৌ খেল চাই পেলাই আকৌ শুলে তাৰিছত, উঠি পেলাই এতিয়া তাৰ ভাল লগা নাই, সি গৈছে ব'লাম আমি তৰ ঘৰলৈ যামছো, এতিয়া নাযাও দে, পাপা আহিব ভাত খোৱাকে, সেইকাৰণে আৰু তেতিয়া নাযাওঁ দিয়া, সেনেক কলো
তাৰ এক্জাম কি মানে, হৈ গ'ল নে হ'ব
অ', শেষ হ'ল, শেষ হ'ল, শনিবাৰে শেষ হৈ গ'ল একজাম উম।
এতিয়াতো, তাৰ অ', তাৰো শেষ হ'ল, আমাৰ বাবুৰ শেষ হৈ গৈছে।
অ', আমাৰ ইয়াৰ এতিয়া প্ৰজেক্টৰ কাৰণে, এ একৰ পৰা সাতলৈকে ক্লাছ হ'ব। তাৰ পিছতহে, তোমাৰ সেয়া দিব। মানে, অ', শুনা না তোমাৰ, অ' কোৱা কোৱা কৈ লোৱা
অ', নাই বাবুৰো পৰীক্ষা চৰিক্ষা শেষ হল ন সেই সেইটো কাৰণে, এতিয়া আৰু গৰম বন্ধ দিব।
সি যাব নে, সোমবাৰে স্কুল।
অ', পঠিয়াব লাগিব সোমবাৰে। সোমবাৰ, মঙ্লবাৰ, স্কুল যাব লাগিব ন, পঠিয়াম উম বুধবাৰৰ পৰাতো বন্ধই।
এই টাই মীনাক্ষীৰ ছোৱালীজনীয়ে ক'ত ল'ল এডমিশন।
অ', তাই শংকৰদেৱ একাডেমি, যে আছে সেয়াৰ ফালে গণেশগুৰি সেইটো চাইড
অ', শংকৰদেৱ একাডেমীত লৈছে ন। আৰু তোমালোকৰ ধুনুে অ লিজা অ',
অ', তাই লৈছে সেয়া, কি কয় হলিচাইল তাতে পঢ়িছিলে ন তাই তাত
অ', তাই হলী চাইল্ডতে লৈছে আৰু তাই লৈছে শংকৰদেৱত ন আৰু তাই কি লৈছে। কি লৈছে
অ', সেই আমাৰ আৰ্টচৰ হয়। দুইটাই, অ', দুইজনী
কমাৰ্চ লৈছে নেকি?
কমাৰ্চ নহয়, তাই স্কুলত মানে হোলী চাইল্ডত এডমিচন ল'লে ন তাই কমাৰ্চত যাবও মানে পঢ়িব বিচাৰিছিলে, কিন্তু তাইৰ পাৰ্চেণ্টেজটো অকণমান কম হয় ন? ত' সেইটোৰ কাৰণে তাৰমানে তাই তাতে চিট নাপালে সেইকাৰণে। হলী চাইল্ডটোত পালে, তাতেতো সেয়াই হয় আৰ্টচ হয় ন।
অ', আৰু আমাৰ এই যে তোমাৰ সেয়া এই তোমাৰ এই যে বৌ গৰাকী যে
আমাৰ বৌ
এই নহয়, নহয়, তোমালোকৰ ওপৰৰ ফালে যে থাকে কি অৱন্ত দাৰ বৌ
ত' অঁ', মই সেইটো গম পোৱা নাই কিন্তু দেই।
মই গম পাইছো তাইৰ মানে পাৰ্চেন্টেজটো ইমান এটা ভাল নহয় তাই আমাৰ মডাৰ্ণতে আকৌ ললে।
অ', তাই মৰ্ডাৰ্ণত লৈছে।
অ', কিন্তু বহুত ঠাইতে বেলেগ বেলেগত বিচাৰিছিলে কিন্তু পিছ নাপালে নাপায় পেলাই আৰু আকৌ মডাৰ্ণতে ললে।
আমাৰ লিজাৰো তেনেকেই হৈছে তাইৰো এনেকে বহুত ঠাইত নাপালে কাৰণে তাই সেইটাতেই ল'লে হ' মানে। হলিচাইডতে ললে অ', কুহিৰ ভাল হৈছে। অ', অ', তাই তাতে ভাল হৈছে সেইকাৰণে তাতে তাই চিটো পালে। সেইটো প্ৰাইভেট হয়। আহ আহ তাতে তাই এডমিশন ল'লে তাতে পালে তাই।
তাতে ফিজবোৰ কেনেকুৱা বা?
অ', ফিজবোৰৰ কথা মানে মই এনেই শুনিছো মন্থলী পোন্ধৰ হাজাৰ টকা নেকি দিব লাগে।
মন্থলী?
অ', তেনেকে মই শুনিছো দেই মানে এনেকে আমি কথা পাতি
মান্থলি নহয় চাগে এইটো তোমাৰ সেয়া হ'ব সিহঁতৰ তোমাৰ হেয়া ৱাইজ হয় ন তোমাৰ চাৰিটা টাৰ্মত হয় ন এক্সাম বিলাক ফাৰ্ষ্ট টাৰ্ম, ছেকেণ্ড টাৰ্ম, থাৰ্ড টাৰ্ম, ফৰ্থ টাৰ্ম সেনেকেই সেই টাৰ্ম ৱাইজ হ'ব চাগে।
চাগে দেই মই বস্তুটো বহুত হয় মানে বস্তুটো মই ভালকৈ তাৰমানে সুধিব পৰাই নাই ন সময়ো পোৱা নাই ত মই এনেই কথা কথা আমি এনেকৈঁ শুনিছিলোঁ আৰু যে ফিফটিন থাউজেণ্ড এনেকৈ এতিয়া ফিফটিন পোন্ধৰ হাজাৰ টকাটো এতিয়া কিহত কেনেকে মই সেইটো গম পোৱা নাই।
অ', তাকেইতো বোলো এতিয়া ভয় লগা হৈছে। এতিয়াতো আমাৰ জ্ঞানৰ বাৰী আহিল ন।
জ্ঞানৰ আহিছে সি ক্লাছ নাইন ন?
সি এইবাৰ ক্লাছ নাইন এতিয়া তাকে পঢ়া শুনাটো কৰি আছে কিন্তু চাইন ৰ এতিয়া তুমাৰ এইবাৰ পুৰা কমপ্লিট কৰ্চ চেঞ্জ কৰি দিছে।। এইবাৰ নাইনৰ পৰা মানে চি বি এছ ইৰ কমপ্লিট কৰ্ছে চেঞ্জ কৰি দিছে। তাৰ পিছত তোমাৰ আমি কলেজত থাকোতে ইকনমিক্স পঢ়িছিলো। এতিয়া নাইনতে ইকনমিকস দিছে জানা আমি যিবিলাক কলেজত ইলেভেন টুৱেল্ভত পঢ়িছিলো। এতিয়া সিহতি নাইনতে পঢ়িব লগা হৈছে তাৰপিছত মেথছ কমপ্লিট চেঞ্জ কৰি দিছে চাইস কমপ্লিট চেঞ্জ কৰি দিছে। এতিয়ালৈকে ছচিয়েলৰ বুকেই পোৱা নাই বুক অহাই নাই। সেনেকেই পঢ়ি আছে আৰু উম, তাৰপিছত ফিজিক্স, কেমেষ্ট্ৰি, বায়লজি কেমেষ্ট্ৰি আৰু বায়লজি ইমান প্ৰব্লেম নাপায় কিন্তু ফিজিক্সটো অলপ হাৰ্ড পাইছে আৰু মই ভাল টিউশ্যন পোৱা নাই জানানে এটা ভাল টিউশচন এটা বিচাৰি আছো নহয় পোৱা নাই ভাল বিচাৰ দিব বিচাৰিছো। স্কুলৰ টিচাৰ স্কুলৰ টিচাৰ মানে মেথছৰ যত যোনজন ছাৰে কৰে তেওঁ ছচিয়েলৰ কৰি দিয়ে কিন্তু চাইন্ঞ্চৰ তেওঁ ৰিক্স নলয়। আৰু যোনজন ছাৰে ফিজিক্সত ভাল আমি সেই ছাৰজনক অলপ ৰিকুৱেষ্ট কৰিছো যে ছাৰ কৰক আপুনি টিউশচনটো আপুনি বুজালে বুজি পায়। চবে বুজালে বুজি নাপায় ন। তে সেই ছাৰজনে কৈছে মোক এটা ঠাই লাগে প্লেচ এটা লাগে য'ত মই আহি কৰিব পাৰোঁ, নহ'লেতো মোৰ দিগদাৰ হয়, মই তেওঁ থাকে অলপ অকমান বেলেগ ঠাইত হা, মানে ষ্টুডেণ্টবিলাক এইটো চাইডে থাকে য'ত সেইকাৰণে অকণমান দিগদাৰ হয়, তাকে এতিয়া মেথছৰ ছাৰজনক ঘৰত পাৰ্চনেলি কৰিলে তেওঁৰ লাভ নহ'ব ন'।
অ' লাভ নহয় হয়তো কথাটো।
কৰিলেহে তেওঁ ধৰা যদি পাঁচ ছয় জন ষ্টুডেন্ট পায় তেতিয়াহে তেওঁৰ কিবা বেনিফিট হ'ব, সেইকাৰণে মই আমি এই মেথছৰ ছাৰজনক কৈছো যে ছাৰ আপোনাৰ ৰুমটোকে দিয়ক ছাৰকো অকমান ৰেন্টটো আপোনালোকে ভগাই দিব। সেনেক কৈ নাইবা ছাৰক সপ্তাহত দুদিন দিয়ক, দি পেলাই আপুনি ফিজিক্সটো কৰক নহ'লে ছাৰ আপুনি ফিজিক্স লওক, টিউশচন কৰক সেনেকে কৈছো মই ছাৰক। এতিয়া জ্ঞানে কৈ আছে আমাৰ ফিজিক্সটো বহুত হাৰ্ড। পাইছোঁ বহুত হাৰ্ড পাইছোঁ। সি সদায় এতিয়া তাক অনলাইন এটাও দিছোঁ, মই মানে সি অনলাইনটো ইউটিউবত চাই আৰু চাই মেলি পেলাই সেই কি আছিল, নেক্স টপাৰ্চ নেক্স টপাৰ্চত দিছোঁ, বহুত ভাল হয় নেক্স টপাৰ্চ। বুজিছা অনলাইন মাহত এ, মানে বছৰত দুহেজাৰ টকা লয় মা অ' বহুত ভাল হয় চি বি এছ চি, কিন্তু কি হয় জানা এতিয়া স্কুলত তোমাৰ আজি চেপটাৰ পঢ়ালে, কালি পঢ়াব চেপাৰ নম্বাৰ ফাইভ। কিন্তু নেক্স টপাৰ্চত কি যাব এটা এটাকে যাব ন' চিৰিয়েলি যে আজি এইটো চেপ টো শেষ হ'ল কালি মই দুই নম্বৰ চেপ্টাৰ তাৰপিছত তিনি নম্বৰ চেপ্তাৰ তেতিয়া সি মানে তাৰ গণ্ডগোল হৈ যায়।
গণ্ডগোল হয়, হয় দিয়া কষ্ট পাইছে ন' অলপমান? কিন্তু সি তথাপি পঢ়াত ভাল ৰবাচোন। তাকো আমি আশা কৰিছোয়ে, সি ভাল ৰিজাল্ট কৰিব বুলি মানে আশা কৰিছোঁয়েই আৰু তাত।
নহয় পঢ়াত বেয়া নহয়, সি অলপ পঢ়িলেই তাৰ মনত থাকি যায়। খালি মানে স ভালকে এবাৰ তাক কোন মানে চবৰে লগত নুবুজে। কোনোবাই যদি বুজাই দিয়ে এতিয়া কিছুমান মাষ্টৰ আছে বুজালে ধুনীয়াকে বুজে আৰু এতিয়াও সি স্কুলৰ কেইজনমান ছাৰ আছে, সেই ছাৰকেইজনে বুজালে আকৌ বুজিয়ে নাপায়।
বুজি নাপায়।
উ উম, আৰু কিছুমানক সুধিলে উত্তৰ দিয়ে যে তোমালোকে ভালকে পঢ়ি চাবাচোন সেনেকে কয়।
অ'।
সেইকাৰণে অকমান মানে নাইনত অকমান ভাল টিচাৰৰ লগত পঢ়ালে
অ' সেইটো হয়।
মাম্পীকো সুধিম ৰ'বা, মাম্পীয়েও যদি টিউচন কৰে কিন্তু মাম্পি বায়লজিৰ হয় এনেই কিন্তু ফিজিক ফিজিকটো পাৰা মানুহ বহুত কমেই আছে।
অ' সেইয়াই ক্লাছ নাইনৰপৰা
উম, নিটতো সেই ফিজিক্সত গৈ পেলাই মানুহ ল'ৰা ছোৱালীবিলাকৰ বেয়া হয়।
বেয়া হয়, সেইটোৱে
ফিজ-ফিজিক্সে বেয়া হয়, বায়'লজি চবে পাৰে ভাল। সেইটো কাৰণে, এতিয়া চাওচোন, দিয়াচোন ভাল পালে এটা দিব লাগিব।
অ' পঢ়ুৱাবতো লাগিবই হয়নে?
হা?
পঢ়াবতো লাগিবই আৰু।
লাগিব লাগিব, বা এই দুটা বছৰ উম।
এই সেয়া তেনেকৈ ভালকৈ গাইড কৰিলে হ'ল। অকণমান চাবা
উম আজিকালি, মই চোৱা মানে কি আৰু মই তাৰ লগত বহো। ধৰা অকল অকল বহি দিওঁ আৰু বেলেগ একো চাব লগা নহয় কি নিজেই পঢ়ে। কাৰণ এতিয়া বস্তু বস্তু বোৰ টাফ হৈও আহিছে মইো সেনেকে ইমান নোৱাৰো দিয়কচোন কাৰণ আমি পঢ়িছিলো। অসমীয়া মিডিয়ামত ন সিহঁতি পঢ়ি আছে ইংলিছত সেইকাৰণে সেইকাৰণে আৰু মই মানে সেয়া কৰা নাই।
তাই সি আগৰ নিচিনাই মনোযোগ দি পঢ়ে নে?
পঢ়ে পঢ়ে পঢ়ে সি আগৰ নিচিনা মনযোগ দি পঢ়ে।
তাৰ মানে সদায় স্কুল যাব ইচ্ছা কৰে ন?
স্কুল স্কুল সি সেয়া নকৰে স্কুলৰ কাৰণে সি কেতিয়াও মানে না না সি স্কুল নাযাও বুলি কেতিয়াও ন
নকয় তাৰ সেইটো ভাল। ই পঢ়াত অ অকণমান মানে সেয়া হয় মানে আগ্ৰহ আছে।
আগ্ৰহ আছে অ' এতিয়া খেলতো আগ্ৰহ অলপ বাঢ়িছে ৰ'বা। ফুটবল ফুটবল ফুটবল ইমান ফুটবল ভাল পায় বাপৰে।
হে?
স্কুলতো ফুটবল খেলি খেলি তাক জোৰ পতাইছে।
টো আছে।
নাই মই সেই কাৰণে কিছ ফিজিকেল ফিটনেছ টো দৰকাৰ ন। ফিজিকেল কাৰণ কাৰণ তাৰ যেতিয়া সেয়া হৈছিলে অ
অ', সি অসুখ হৈছিল ন?
অ তেতিয়া তাক ডটৰে কৈছিলে ন ফিজিকেল ফিজিকেলি ফিট হ'বৰ কাৰণে খেলা ধূলা কৰিব এক্সাৰচাইজ কৰিবা সেইবিলাক কৈছিলে ন এতিয়া সি সেইকাৰণে সেইটো সোমাই গ'ল তাৰ মথা তাৰ পিছত সি এন চি চিত জইন কৰিলে। জইন কৰোতেতো আৰু বহুতখিনিয়ে পাতলা হৈ গ'ল। তাৰ বহুত বে কমি গ'ল এতিয়াতো তাৰ ইি ওখ হল হ ওখ হল। ফেটছ কমিলে এতিয়া আমাতকে ওখ মোতকে ওখ বাপেকতকে ওখ।
অ', সি ওখ হৈছে মাজতে যে ইমান শকত হৈ গৈছিল ন চৰ্বি হৈ গৈছিলে গোটেইটো। এতিয়া চৰ্বি খিনি আৰু শাৰিৰীক ব্যায়ামটো বহুত দৰকাৰতো জানানে সি সেনেকৈ কৰি থাকিলে
টো মই খেলিলে একো বাধা নিদিো যে সেইটো কাৰণে মই একো নিদো।
কাৰ এতিয়া সিহঁতৰ বয়সবোৰ মানে কি বহুত মানে ব্যয়াম কৰিব লাগিব। মানে শৰীৰটো অকণমান যত্ন ল'ব লাগিব শৰীৰটোক অকণমান কষ্ট দি সেই কাৰণে হয়নে সেই দৰা ফুৰা সেই এতিয়া বয়সতো তেনেকুৱা সিহঁতৰ ন।
তেতিয়াহে সিহঁতৰ বস্তুবলাক খোল খাব তেতিয়াহে মানে সি আহ
সেইটোৱে খোল খাই থাকিব।
উম এন চি চি কলে কি ইমান এক্সচাইজ কল মানে এন চি চি যোৱা তাৰপিছত আহিলে মুখখন শুকাই আহে।
অ', ভাগৰিও যাই চাগে ন?
বহুত কৰাই বাপৰে।
টো কৰি বেয়া নাপায় চাগে?
নাপায় নাপায় নাপায় কৰি কৰি অঠাস হৈ গল নাই না না না নাই। এতিয়া নকয়, এতিয়া নহয় প্ৰথম প্ৰথম ভাগৰ লাগে উশাহে ঘূৰি নাহে সেনেকুৱা হয় এতিয়া কৈছে এতিয়া মা মই যদি বহুত ওপৰতো উঠো নহয় মোৰ একো প্ৰব্লেম নহয় মানে একদম উশাহ লোৱাত প্ৰব্লেম নহয়। আগতে অলপ খোজ কঢ়িলে হাঁ এনেকুৱা টাইপত থাকে, কিন্তু তয়া নাই, এতিয়া একদম ধুনীয়া কে। এতিয়া একো্ প্ৰ, আহ এতিয়া তাৰ পুৰা মিলি গল।
ভালেই হৈছে দিয়া, আমাৰ মানে শৰীৰ ত মানে শাৰীৰিক ব্যায়ামটো বহুত দৰকাৰ। কাৰ জানা।
উম উম, সেইটো কাৰণে মই একো বাধা নিদিওঁ আৰু কওঁ যে লগত পঢ়াটোও লগতে ঠিক ৰাখিবা তেতিয়া হলে একো নাই, হয় নে নহয়।
পঢ়া শুনাও ঠিকে ৰাখিব লাগিব ব্যায়াম কৰিবও লাগিব।
উম, পঢ়াৰ টাইমত পঢ়া কৰা আৰু সেয়াৰ টাইমত খেলাৰ টাইমত খেলা। আৰু সেয়া যায় টিউশচনত গলে চাইকেলখন চলাই যায়।
চাইকেল চলাই যায় বহুত ভাল কৰিছে।
চাইকেলখন চলাই চাইকেলখন সেইখন চলালেওতটো অকমান এটা এক্সাৰচাইজ হয় ন।
অ' এক্সাৰচাইজ হয় ন চাইকেল চলালেও।
উম, সেইখন চাইকেখন চলাই যায়, স ফিজিকেল সেহাতটো ৰাখে আৰু, আজিকালি খোৱাৰো কনচিয়াচ হৈছে অইলি বস্তু নোখোৱা, বা বেছি অ' মোক হেল্ডি বস্তু টো খোৱা বা।
অ'।
তু সেইটো একদম পুৰা।